হয় শুনিছোঁ দিয়ক।
কি কৰি আছা?
আছো এনে আ আপুনি?
মই এনেই আছো, কিবা খালানে?
অ, খাবলৈ মনে নোযোৱা হৈছে ৰ'বা আকৌ খোৱা নাই এতিয়া তুমি?
উম, খালো, হ'লেও খাবৰ মন নোযোৱা হৈছে। গৰমটো বেছি পৰিছে গা-চা বিলাক ভাল লাগি থকা নাই, সেইবাবে খাবৰ মনে যোৱা নাই। বাকী খবৰ পাতি ভা ভালনে?
খবৰ পাতি ভালেই দিয়ক, তোমাৰ?
ভালে, ঘৰৰ ফালে?
ঘৰৰ ফালে মানে খবৰ স্বাস্থ্যৰ অলপ অৱনতি ঘটি আছে ঘৰৰ মানুহ বিলাক কৰ, যিহেতু গৰমটো অতিপাত-অতিপাত বৃদ্ধি পাই আহিছে সেইবাবে স্বাস্থ্য অলপ প্ৰভাৱ পৰা দেখা যায় ইয়াৰ।
হয়, হয়, হয়, ঠিকে কৈছা তুমি। এই চা স্বাস্থ্যৰ বহুতৰো সেই হৈ এই গৰমৰ ফলত মানুহে গছ ৰোপন নকৰে। খাদ্যতো ৰাসা ৰাসায়নিক সাৰ প্ৰয়োগ কৰা এই খাদ্যবিলাক খাই কষ্ট নকৰে।
সেই নকৰাৰ ফলত আজিকালি বহুত উ তাৰ মানে শাৰীৰিক, মানসিক হওক, শাৰীৰিক হওক, সকলোতে প্ৰভাৱ পৰিছে স্বাস্থ্যৰ ক্ষেত্ৰত।
হয়, হয়, আপুনি ঠিকে কৈছে।
ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত মানুহৰ বহুতো বেমাৰ বাঢ়ি গৈছে যেনে কেঞ্চাৰ এই বহুত আৰু। চুগাৰ এইবিলাক সেই ইয়াৰ ওপৰত তুমি কি ক'বা।
হয়, হয়, আপুনি ঠিকে কথা কৈছে যে ৰাসায়নিক সাৰে আমাৰ খাদ্যত এক বিৰূপ প্ৰভাৱ পেলোৱা দেখা গৈছে, যিহেতু এতিয়া বৰ্তমান প্ৰযুক্তিবিদ্যাৰ বৃদ্ধিৰ ফলত মানুহে অত্যাধুনিক ৰাসায়নিক সাৰ খেতিপথাৰত প্ৰয়োগ কৰিছে যিয়ে আমাৰ খাদ্যভাগত বহুখিনি প্ৰভাৱ পেলোৱা দেখা গৈছে। ৰাসা ৰাসায়নিকভাৱে যিহেতু উৎপাদন বৃদ্ধি কৰিছে কিন্তু উৎপাদনৰ লগতে খাদ্য অৱনতি ঘটোৱা দেখা যায়। যিয়ে আমাৰ স্বাস্থ্যৰ বাবে বহুতো হানিকাৰক হিচাপে মানে পৰিগণিত হোৱা দেখা গৈছে।
হয়, হয়, হয়।
আচলতে ভুলতো আমাৰ মানুহৰে, আমি নিজৰ স্বাস্থ্যৰ অৱনতি নিজে কৰা দেখা গৈছে কাৰণ আমি গছ গছনি কটাৰ পৰা আদি কৰি আমি শস্য পথাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰি টিৰ উৰ্বৰতা হ্ৰাস কৰিছো। লগতে খাদ্যৰ খাদ্যৰ অৱনতি ঘটোৱা দেখা গৈছে। আচলতে ভুলটো আমাৰ মানুহৰে।
হয়, হয় তুমি ঠিকে কৈছা। আৰু ইয়াৰ এটা ডাঙৰ কাৰণ হ'ল আমাৰ মানুহে কষ্ট নকৰে। কষ্ট নকৰে মানে খেতি নকৰে, কাৰণ আজিকালি মানুহে বজাৰত কিনিব পায়। সেইবিলাক বস্তু টো সহজতে পাই কাৰণে কিনি আনি খায়, কিন্তু খেতি নকৰে। দুই চাৰিজনে পথ খেতি খেতি পথাৰত নামিলে তেওঁ খায়ে যে তেওঁ খেতিয়ক হওঁক। কাৰণ সেই হোৱাৰ ফলত আজিকালি বেমাৰৰো বৃদ্ধি হৈছে আৰু খেতিয়কৰ সেইয়াও কমি গৈছে সংখ্যাও কমি গৈছে। যদি আমি কি আছিল সেই সেইজনৰ লগত সহযোগ কৰি আৰু কি আছিলে আমিও তেওঁক আৰু দুজনক মা নে তেওঁৰ লগত সংযোগ কৰি আমি খেতি পথাৰত নামো তেতিয়া আমাৰ উৎপাদনো ভাল হ'ব। ব ৰাসায়নিক জৈৱিক সাৰ এ কৰিব পাৰিম ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব নালাগিব তেতিয়া আমাৰ স্বাস্থ স্বাস্থ ভালে থাকিব বা বেমাৰৰ কাৰণে আমি মেডিকেল বা হস্পিতাললৈ দাৰি থাকিব ন নালাগিব ইয়াৰ ওপৰত তুমি কি ক'বা?
হয়, হয় ঠিকেই তুমি ঠিকে কথা কৈছা, যে আমি নিজে নিজৰ শস্যবোৰ উৎপাদান উৎপাদন কৰি ল'লে আমাৰ বাবে সেইটো সুফল সি আমাৰ বাবে সুফল এটা আনি দিব। কাৰণ যিহেতু ৰাসায়নিক সাৰে আমাৰ খাদ্যৰ অৱনতি ঘটাই আহিছে। যদি আমি জৈৱিক সাৰ উ জৈৱিক সাৰৰ দ্বাৰা নিজে নিজৰ খাদ্যসমূহ প্ৰস প্ৰস্তুত কৰি লওঁ, তেতিয়া ই আমাৰ বাবে অতি গ্ৰহণযোগ্য আৰু ইয়াক গ্ৰহণ কৰিলে আমি নিজৰ স্বাস্থ্যৰ সুস্থতাটো বৰ্তাই ৰাখিবলৈ সক্ষম হয়।
হয়, হয় তুমি ঠিকে কৈছা। এতিয়া যেতিয়া এটা কেঁচুৱা জন্ম হয় তেতিয়া সেই কেঁচুৱা ৰ দেহত বহুত বেমাৰ দেখা যায়, তেওঁ জন্মাৰ লগে লগে বহুতো বেমাৰে দেখা দিয়ে ইয়াৰ মেইন ডাঙৰ কাৰণ তোৱে হৈছে যে ৰাসায়নিক সাৰ দিয়া বস্তু তেওঁৰ মাতৃয়ে গ্ৰহণ কৰিছিল। ইয়াৰ ফলতো বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়া যায়। যিয়ে নতুন প্ৰজন্মক আমি শিকাব লাগিব যে আমি জৈৱিক সাৰৰে খেতি কৰিব লাগিব। ইয়াৰে শস্য উৎপাদন কৰি আমি দুজনক খুৱাব লাগিব বজাৰত বিক্ৰীও কৰিব পাৰিলা, বেছিকে কৰিলে আৰু ঘৰত ভালকৈ খাব পাৰিলা বেমাৰো নহ'ল। ইয়াৰ ওপৰত তুমি কি ক'বা?
হয়, হয় তুমি ঠিকেই কথা কৈছা। যে কেঁচুৱাসকলৰ এতিয়া বৰ্তমান সময়ত বিভিন্ন ধৰণৰ বেমাৰ দেখা পোৱা গৈছে। আৰু জন্মৰ লগে লগে এমাহৰ ভিতৰতে বহুখিনি কেঁচুৱাৰ এতিয়া মৃত্যু তু হোৱা দেখা যায়। ইয়াৰ প্ৰধান কাৰণটো হ'ল আমাৰ স্বাস্থ্যৰ ওপৰত আমি অধিক গুৰুত্ব নিদিওঁ। খাদ্য বস্তুবিলাকৰ ওপৰত আমি বেছি গুৰুত্ব দিয়া দেখা নাযায় আৰু মাতৃৰ মাতৃয়ে বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰেৰে প্ৰস্তুত খাদ্য সামগ্ৰী গ্ৰহণ কৰে যাৰ ফলত শিশুটোৱে ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰা দেখা যায়।
হয়, হয় তুমি ঠিকে কৈছা। আমি খাদ্যৰ লগতে আমাৰ যিবোৰ শাৰীৰিক ব্যায়াম হওঁক সকলোবোৰ কৰি থাকিব লাগিব। আজিকালি মানুহে দেৰিকৈ উঠে দেৰিকৈ শুৱে সময়মতে আহাৰ গ্ৰহণ নকৰে তাৰ ফলতো বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে। আমি যদি পুৱাই উঠো, উঠি কিনে অলপমান লঘু ব্যায়াম কৰো কৰি কিনে আমি যদি ফল মূল গ্ৰহণ কৰো, তেতিয়া আমাৰ ভাল একো সাৰ নিদিয়া বস্তু গ্ৰহণ কৰো তেতিয়া আমাৰ একোৱেই নহয়।
হয়, হয়টো হয় তুমি ঠিকেই কৈছা। এইটো কথা যে আমি সদায় ৰা ৰাতিপুৱা উঠি কমেও চাৰি বজাৰ মানতে উঠি আমি ব্যায়ামসমূহ কৰিব লাগে বা যোগাস সণ কৰিব লাগে, যিয়ে আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিব আৰু আমাক স্বাস্থ্যৱান মানুহ হিচাপে গঢ়ি তুলিব। সেইবাবে লগতে আমি নিজৰ খাদ্যাভাসৰ ওপৰত অতিকৈ গুৰুত্ব প্ৰদান কৰা উচিত। আমি ৰাতিপুৱাই উঠি ভাত আদিৰ নিচিনা খাদ্য গ্ৰহণ কৰাতকৈ আমি যদি ফল-মূল গ্ৰহণ কৰোঁ, ই আমাৰ স্বাস্থ্যত বেছি সুপ্ৰভাৱ পেলাব বুলি মই ভাবোঁ।
হয়। হয়। তুমি ঠিকে কৈছা। আমি খাদ্যৰ -খাদ্যৰ লগতে যদি ইবিলাকো কৰো, তেতিয়া আমাৰ বেমাৰো নহ'ব। একো নহ'ব।
হয়। হয়। হয়। তুমি ঠিকে কৈছা যে সুস্থ জীৱন-যাপনৰ বাবে আমাৰ খাদ্যভাসে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেইবাবে আমি খাদ্যৰ ওপৰত প্ৰধানকৈ গুৰুত্ব দিয়া উচিত।
হয়। হয়।
ওপৰত গুৰুত্ব নিদিয়াৰ ফলতে বেছিভাগ এতিয়া বহু মানুহ কম বয়সতে মৃত্যুমুখতো পৰিব, পৰা দেখ -খা যায়। খাদ্যৰ ফলতে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ যেনে কলেৰা, জণ্ডিচ ইত্যাদিবোৰ হৈ যিয়ে অকালতে মানুহবোৰৰ মৃত্যু মাতি আনিছে।
হয়। হয়। তুমি ঠিকে কৈছা। আজিকালি মানুহে নিজৰ যিটো লাভৱান সেইটোকহে চায়, কাৰণ আজিকালি মানুহে কষ্ট -ষ্টও নকৰে বা গছ বিলাক কাটি পেলায়। সেই গছবিলাক কাটি পেলোৱাৰ ফলত অক্সিজেনৰ হাৰ কমি গৈছে কাৰ্বন-ডাই-অক্সাইডৰ হাৰ বাঢ়ি গৈছে। সেইকাৰণে আমাৰ সেইবিলাক -ৰ কাৰণেও আমাৰ বেমাৰে দেখা দিয়ে। গছ-গছনি নোহোৱাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। ইয়াৰ ফলত গৰম পৰিছে বহুত। এই গৰমৰ ফলত মানুহৰ বহ- বিভিন্ন ধৰণৰ বেমাৰে দেখা দিছে। তাতে আকৌ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাক খাদ্য খাইছে। সেইবিলাকৰ কাৰণেও বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে। ইয়াৰ ওপৰত -ইয়াৰ ওপৰত কি কবা তুমি?
হয়। হয়। তুমি এইবিলাক ঠিকে, ঠিকেই কৈছা। যে আমি আমাৰ খাদ্যভাসত অধিক গুৰুত্ব প্ৰদান কৰা উচিত। আৰু লগতে আমি গছ-গছনি সংৰক্ষনৰৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা উচিত। যিহেতু বৰ্তমান আধুনিক প্ৰযুক্তিবিদ্যাৰ যুগ। সেই বুলি আমি গছ-গছনি গছ-গছনিবোৰক কাটি ধ্বংস কৰি দিয়াটো উচিত নহয়। বৰ্তমান সময়ত বনাঞ্চল বনাঞ্চলবিলাক কাটি ধং, মানুহে কাটি নিশেষ কৰি পেলাইছে। যাৰ ফলত আমাৰ অক্সিজেনৰ মাত্ৰা বহুখিনি কমি আহিছে। আৰু কাৰ্বন-ডাই- অক্সাইডৰ বৃদ্ধিৰ ফলত গোলকীয়া উষ্ণ -তা এটা প্ৰধান সমস্যা হিচাপে আমাৰ সন্মুখত দেখা দিছে। সেইবাবে আমি যিমান পাৰোঁ গছ-গছনি ৰোপণৰ ওপৰত গুৰুত্ব দিয়া উচিত। আৰু যেতিয়া আমি গছ-গছনি অধিক ৰোপণ কৰিম, তেতিয়া অক্সিজেনৰ মাত্ৰাও আমাৰ বাঢ়ি আহিব। আৰু তেতিয়া আমি ভালদৰে উহা- উশাহ -নিশাহ -টো লৈ কিনে জীয়াই থাকিবলৈ সক্ষম হম।
হয়। হয়। আজিকালি মানুহেতো বজাৰত আহিলে, যিটো আমাৰ কি আছিল, ভাল খাদ্যটো সেইটো নিক -কিনে কাৰণ সেইটোত দাম বেছি। আমাৰ মানুহে যিটো কিনে যি কম দামতো পাই, এইটো কৰে সেইটো বস্তু বেছিকৈ কিনা দেখা যায়। বজাৰ বিলাকত আহিলে। মানুহে তাৰমানে কম দামতটো বিচাৰে আৰু স্বাস্থ্যৰো ক্ষতি হয়। ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰে দেখা দিছে। মানুহৰ পইচা থাকিলে কি হল, এইবিলাক বেমাৰত বহুত পইচা যাই আছে। তাত ছিকি যদি আমি, কি কৰো যদি ভাল খাদ্যটো অলপ বেছি দামত কিনো, কিনি পেলাই যদি খাওঁ ইয়াৰ বেমাৰেও দেখা নিদিব। শৰীৰো সুস্থ ৰাখিব। ইয়াৰ ওপৰত কি কবা?
হয় আমি, নিশ্চয় আমি ভাল বস্তুটোৱে ক্ৰয় কৰিব লাগে। কাৰণ আমি নিজৰ স্বাস্থ্যটো আমাৰ নিজৰ, আৰু ইয়াক ৰক্ষা কৰাত -তো আমাৰ কৰ্তব্যস্বৰূপ। আৰু স্বাস্থ্যৰ অৱনতিৰ ফলত আমাৰ বিভিন্ন ধৰণৰ বেমাৰ-আজাৰ হোৱা দেখা গৈছ -ছে আৰু সেই বেমাৰ-আজাৰৰ পৰা ৰক্ষা পাবলৈ আমি সদায় সামগ্ৰী, উন্নতমানৰ সামগ্ৰী ক্ৰ- ক্ৰয় কৰিব লাগে। যাৰ দ্বাৰা আমি
হয়। হয়।
যাৰ দ্বাৰা আমি নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰোঁ।
হয়, হয় আমি আমি ভাল খাদ্য পাবলৈ হ'লে আমি কৃষকক, সেই কৰিব লাগিব কৃষকৰ লগত লগ কৰিব লাগিব তেতিয়াহে আমি ভাল খাদ্য পাম, তেতিয়া আমি ভাল স্বাস্থ্যও পাম।
হয়, হয়, তুমি ঠিকেই কৈছা। হয়, হয় তুমি ঠিকেই কৈছা যে কৃষকসকলক আমি সহযোগিতা কৰিব লাগে আৰু তেওঁলোকক আমি উৎসাহ প্ৰদান কৰিব লাগে, কি বৰ্তমান সময়ত সমাজত বিভিন্ন ব্যক্তিয়ে কৃষকসকলক উৎসাহ নকৰে তাৰ পৰিৱৰ্তে কৃষকসকলক নিন্দা কৰাহে দেখা যায় আৰু এনেধৰ কৰিলে তেওঁলোকেও কৃষি কাৰ্যৰ প্ৰতি নিৰুৎসাহ হয় আৰু মই এটা কথা ক'ব বিচাৰোঁ যে কৃষকসকলৰ নোহোৱা হ'ৰা। হোৱাৰ কাৰণ মূলত চৰকাৰ কাৰণ চৰকাৰে এতিয়া বিভিন্ন ধৰণৰ সা-সুবিধা কৰা যেনে ৰেচন কাৰ্ডৰ দ্বাৰা কৃষকসকল চাউল প্ৰদান কৰিছে বা বিভিন্ন ধৰণৰ আঁচনি প্ৰদান কৰিছে আৰু এই আঁচনিবোৰে কৃষকসকলক কাম কৰাৰ পৰা কাম কৰাত বাধা দিছে মানে তেওঁলোকে কাম কৰিবলৈ ইচ্ছা নকৰা হৈছে, কাৰণ যেতিয়া বিনামূল্যে চাউল বা বিনামূল্যে ধন তেওঁলোকে লাভ কৰি আহিব, তেত তিয়া তেওঁলোকৰ সেইবিলাক কৰিবলৈ ইচ্ছা নোহোৱা হৈ যাব আৰু
হয়, হয়।
যিয়ে আমাৰ কৃষি কাৰ্যত কম কৰি আনিব সেইবাবে আমি প্ৰথমতে কৃষকসকলক উৎসাহিত কৰা উচিত আৰু খেতি যিমান পাৰি সিমান খেতি পথাৰ বৃদ্ধি কৰাটো আমাৰ কাৰণে প্ৰয়োজন কাৰণ আমাৰ স্বাস্থ্যটো ৰক্ষাৰ কাৰণে ই আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ।
হয়, হয় এই, এই ফ্ৰী-বস্তু দিয়াৰ বাদে যদি চৰকাৰ- চৰকাৰে এই খেতিয়কসকলক কিছু, সা-সুবিধা দিলে হৈ বা এই যে, যিটো পানীৰ মেচিন এইবিলাক যদি পথাৰত বহাই দিলে হৈ তেতিয়া চ কৃষকৰ সহায় হলেহৈ, হয় বা সহযোগ কৰা হলাক হয়, দুই চাৰিজন গ'লে হয়। তেতিয়া খাদ্যও ভাল পালো হয়, তেতিয়া বেমাৰ আজাৰও কমি গৈ থাকিলেহেঁতেন।
হয়, হয় আপুনি ঠিকেই কথা কৈছে যে আমি চৰকাৰক ওচৰত এইটোৱে অনুৰোধ কৰা উচিত যে তেওঁলোকে এই চাউল দাইলৰ বাহিৰে, যাতে কৃষকসকলৰ উন্নতিৰ বাবেহে কাম কৰে আৰু তেওঁলোকক যেনে জলসিঞ্চন ব্যৱস্থাৰ, ব্যৱস্থা কৰি দিব লাগে। যিয়ে আমাৰ খেতি পথাৰত উৎপাদনো বৃদ্ধি কৰিব আৰু কৃষক সকলক কৃষি কাৰ্যৰ বাবে উৎসাহিত কৰি তুলিব সেইবাবে চৰকাৰ ইয়াৰ ওপৰত গুৰু- গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাটো উচিত বুলি মই ভাবো
আমি এতিয়া মানুহক সজাগ হ'বলৈ শিকাব লাগিব, যিটো নতুন প্ৰজন্ম আহিছে তেওঁ তেওঁলোককো আমি শিকাব লাগিব যে এইটো নহয় এইটো কৰিব লাগিব, তেনেকুৱা শিকালে আমাৰ স্বাস্থ্য় ভালে থাকিব সেই উৎপাদনো বেছি হ'ব, আমি ভাল খাদ্যয়ও খাব পাম।
হয়, হয়, তুমি ঠিকে কথা কৈছা যে আমি নতুন প্ৰজন্ম। এই বিষয়ে শিকোৱাটো নিতান্তই প্ৰয়োজন কাৰণ। নতুন প্ৰজন্ম হ'ল দেশখনৰ ভৱিষ্যত নাগৰিক, আৰু তেওঁলোকক এইবোৰ কথা শিকালেে তেওঁলোকে ভৱিষ্যতলৈ দেশখন নাইবা আমাৰ এই সমস্ত পৃথিৱীখন ভালদৰে সুৰক্ষা কৰি ৰাখিব পাৰিব, আৰু লগতে নিজৰ স্বাস্থ্যৰো যতন ৰাখিব পাৰিব। সেইবাবে নতুন প্ৰজন্মৰয় এই, ক্ষেত্ৰত নতুন প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
হয়, হয় তুমি ঠিকে কৈছা দিয়াতে পিছে পিছত আৰু কথা পাতিবলৈ চেষ্টা কৰিম, তোমাৰ লগত।
হয়, হয়, হয়, হয়, পিছত আমি আৰু কথা পাতিম। হয়, আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল দিয়া তে, দিয়া তে, ধন্যবাদ।